হেল্ল' অ হেল্ল' হেল্ল' শু অ শুনিছো শুনি পাইছে ন
অ পাইছো
অ
খবৰ ভাল
অ ভালেই তোমাৰ ভাল
নহলে তুমি নটিফিকন অফ কৰি থছ না নেকি বাৰু ফোনে ধৰা নাছিল যে
অ খোৱা নাছিলে একলে অহা নাছিলে জানো
অ আগতেো ট্ৰাই কৰিছিলো
অ অ এতিয়া নহয় অহা নাছিলা আৰু কি হৈ আছিলো জানো অ নাই
আহ
এতিয়া দুপৰীয়া ভাত খালা
ভাত এ বাহানা মানে মায়ে খাবলৈ দিছিলে মই নাখালো পিছত খাম বুলি ক'লো খামা তাৰ পিছতকে তুমি খালা অ এইবাৰ ফুৰিব ক'তো নোযোৱা নেকি
অ ভাবি আছো নামচাই অৰুণাচল সেইফালে যাম বুলি
অ অৰুণাচল যাব পাৰি মইয়ো ভাবিছো অৰুণাচল যাম বুলি এইবাৰ ভাল আ জেগাবিলাক বাৰু তাত
উ ভালে ভালে নামচাইটোো ধুনীয়া অ
অ তাত বাৰু যোৱা ন অৰুণাচল এবাৰ মই গৈছিলো তেতিয়া মানে দাদাৰ লগত যাওঁতে ধুনীয়া জেগাব বিিলাক পুৰা ৱাটাৰফল টাইপ হৈ থাকে
উম
যাব পাৰি সেইফালে আৰু পইচাও কমি লৈ ইমানো বেছি নলয়
অ
ওলাবা নহলে যাম
অ চাও একো প্ৰব্লেম নহয় যাম বাৰু
উম
বেলেগ ঠাই নাই ন আৰু এনে অৰুণাচল এবাৰ মানে যোৱা আকৌ যাবলৈ মন নাযায় একে ধৰৰ ঠাইতে এবাৰ এতিয়া অ অৰুণাচলৰ নামচাইটোতে ভাল লাগে আৰু যাম বুলি ভাবি আছো জেগাডোখৰ দেখি থাকো নাই সেই ফটোত বেলেগ
কথা কথা ইমান এটা অৰুণাচল ময়ো এবাৰ গৈছো বাৰু দেই তেতিয়া মানে তথাপিও মানে যাবলৈ মন গৈ থাকে ভাল লাগিছিলে মোৰ ইমানো ওপৰলৈকে যোৱা নাই মানে আমি
উম
তললৈকে গৈছিলো ৱাটাৰ ফল চৱাটাৰ ফল আছে ভাল লাগে ফটো চটো উঠি পেলাই আৰু ৱেডাৰটো মানে ভাল হলে আৰু বেছি ভাল লাগে আৰু তাকে চাওঁ বাৰু ৰবা কত মিলো হেৰি মিলে আৰু ভালুকপুং চাইডে গৈছা নেকি ভালুকপুং
অ ভালুকপুং যে মই নাই যোৱা ভালুকপুং নাই যোৱা কৈছো
ভালুকপুং ধুনীয়া তাৰ মানে অকনমান নদী এখন আছে আৰু পিকনিক টাইপ বেছি ইমান হেৰি নহয় আৰু তেনেকা মানে ওচৰ হ'ল তেনেকা জেগাই যাব পাৰি আৰু
উম আৰু কাজিৰঙাও পৰিল কাজিৰঙা ভাল লাগে
অ কাজিৰঙা পাৰি ন মিলাই যাব লাগিব আৰু কোনোবা জেগা তাত ডিচকাচ কৰিম দে কেতিয়াবা আছে বাৰু দিন এতিয়া দিন ইমানো নাই বাৰু
সেই জুলাই মাহত গলে পাতি ন থকাকে যাব নে গুৰি আহিবা থকাকে যোৱা হ'বনি
যোৱাটোতো অ থকাকে যাব লাগিব যদি ভালকে ফুৰো বুলি ভাবো আৰু
উ
বেছিও নহয় দুদিন মান থকাকে অ অ পাৰি অ তাত ধুনীয়া ধুনীয়া পাই ন সেইৰি জেগাবিলাকত থাকেই আৰু চব আজিকালি চব জেগাতে থাকেই হোম ষ্টে বিলাক
হম নিজৰ কথা তুমি যেনেকে বনাই মেলি খোৱা একো প্ৰব্লেম নাই ন
নাই নাই বনাই মেলি খোৱাও থাকে আকৌ কৰ'বাত কৰ'বাত দিয়েও মানে ব্ৰেকফাষ্ট লাঞ্চ বিলাক দিও দিয়ে খাবলৈ মানে এনেকোৱাও থাকে তোৰ নিজৰ নে হেৰিত পইচাৰ হিচাপত আৰু হেৰি কৰিলে হয় আৰু একো তোমাৰ সুবিধা হয় বেছি মানুহ হলেতো নিজে বনাই খাইয়ে ভাল লাগে
উম
আৰু কম হলে আৰু তাতে খাব পাৰি তেনেকুৱা
এনে মিলাব লাগিব আৰু
সেইটোৱে সেইটোৱে
কোনটো তাৰিখত যোৱা হয় কি হয় কিমান মানুহ কেনেকে যোৱা হয়
অ সেইটোৱে
আৰু তাৰপিছতো হেৰি অনাই আৰু তেনেকে ৰিজৰ্ট বিলাকত যাব পাৰি দেই লিগাৰু ৰিজৰ এনেকুৱা বিলাক
অ', অ', অ', পৰলে হেৰি হলে ভাল ভাল আছে বাৰু জেগা। আ দুজন এজন গলে যে হেৰি নেলাগে মানে কি বুলি কয়টো পাহৰি থিলো এ নামতটো পাহৰি দিলো নালাগেও কিন্তু বেছি মানুহ গ'লে কি বনাব লাগে মই পাহৰি থিলো আমি যাওঁ। কিবা অ সেই পাছ পহৰিবন অ', মই পাহৰি দিলো আমি দাদা আৰু মই যাওঁতে মানে
নহয় ত সোমাওতে অ লাগিবই এনেকুৱা আজিকালি এইবোৰ সেনে
বেলেগ হেৰি হৈ যায় ন অ সেইকাৰণে।
লাগিব মানে নহ'লে নহ'ম।
উম'।
উম'।
তুমি ক'ত ক'ত গৈছা ফুৰিবলৈ?
মই তেনেকে কত গৈছো কলকাতালৈকে গৈছো আৰু দীঘা ল
আচ্ছা কলকাতা গৈছা?
উম কলেজৰ ফালৰ পৰা এবাৰ গৈছিলো।
অ কলেজো পৰা কলকাতা নিছে।
অ', জিগ্ৰাফী ডিপাৰ্টমেন্টত নাই নিয়ে মানে তোমাৰ ধৰা আৰু দূৰ দূৰণ হৈ আছে মানে জগ্ৰাফি তমি যদি লোৱা এনেুৱা কলেজত পঢ়ি, তেতিয়া সেইটো এটা প্ৰজেক্ট বনাব লাগে নাই?
ভাল-ভাল, ভাল লাগে চাগে।
উম' ভাল লাগে মানে প্ৰতিবাৰে নিয়েই মানে- বছৰটোত মানে প্ৰতিটো ইয়াৰতে নিয়ে।
আচ্ছা! তুমি ক'ত পঢ়া?
মই কলেজ বৰগাঁও।
আচ্ছা-আচ্ছা।
উম'।
আমিও কলকাতা গৈছিলো দেতাৰ চেকআপত ভালেই লাগিছিলে গৈ পেলাই।
উম উম। ভাল লাগে কলকাতাও ভাল লাগে দীঘা, দীঘা সাগৰৰ পাৰ-
উ', ধুনীয়া লাগে অ মই সৰুতে যোৱা বাৰু মানে তথাপি ইমানো সৰু নহয় আৰু তথা- সেইটোৱা। ফুৰি থাকিবতো ভালেই লাগে কিন্তু তেনেকেই আৰু পইচাও লাগে। মিলিলেহে যোৱা হয়।
ওচৰতে প্ৰথম সৰু-সৰু যি- বিলাক আমাৰ ওচৰৰ মানে ধৰা ওচৰতে ধুনীয়া-ধুনীয়া ঠাই বিলাক আছে সেইবিলাকে প্ৰথমে- চাই ল'ব লাগে। তাৰপিছতহে বাহিৰত যাবলাগে।
অ', অ', মই সেটো পাতি অ' ক' মই এইটো কোৱা আগতে নিজৰ অসমখনে ভালকে ঘূ- ৰি ল'ব লাগে বুলি। তাৰপিছত বেলেগ জেগা, অ' সে- টো মইও কওঁ।
উম'।
এতিয়া মইতো অসম খনেই ঘূৰা নাই। ম' তেজ, তেজপুৰত নিজৰ জেঠাই ঘৰ আছে কিন্তু তেজ- পুৰখনেই ভালকে ঘূৰা নাই মই।
উম'।
ডিব্ৰুগড়-চিব্ৰুগড়, শিৱসাগৰ কিমান ধুনীয়া-ধুনীয়া জেগা আছে তেজপুৰততো কিমান ভাল ভাল জেগা আছে।
উম'।
সেইবিলাক চাবই পোৱা নাই।
হয়, হয়, হয়।
কি কোৱা?
নহয় তাকেই মানে উ মানে প্ৰথমতে নিজৰ ঠাইবোৰ ভালদৰে চাই লবা তাৰ পিছতহে অসমৰ বাহিৰত যাব লাগে। তাৰপিছত আৰু ইয়াত তেনেকে আমাৰতো ইয়াত ত' যাবলগীয়া- কাজিৰঙা আছে, অৰুণাচল চাইডে ভাল লাগিব। তাৰপিছত অ' যোৰহাট ফালে ইমান নাই। সত্ৰ খিনি আছে মানে। উম। তাৰপিছত শিৱসাগৰ
উম' শিৱসাগৰো পাৰি যদি ওচৰতে মানে ইয়া- তে মানে অসমতে যদি যাওঁ ভাবো মানে হেৰিতে যদি যাওঁ বুলি ভাবো আৰু শিৱ সাগৰ যাম যাম বুলি ভাবিও আমাৰ যোৱাই হোৱা নাই। আমাৰ মানে ঘৰৰ ফালৰ পৰা আৰু
উম'। শিৱসাগৰ যাব পাৰি। শিৱসাগৰখিনি মানে ভাল ন' তাত থাকি চাবলগীয়া বহুত মানে বস্তু আছে যিবাক হিষ্টৰিকেল, যিবোৰ মানে মনুমেণ্ট বিলাক উম'।
তাকে, চাও কত ভাল হয় এতিয়া।
তাকে যদি লগত যোৱা জনাবা। আগতীয়াকৈ প্লেনিংটো কৰিব লাগ যে।
উম উম, দিয়া, দিয়া জনাম মই যদি যাওঁ মানে সুধিম আৰু। লগত যদি দাদাও যায় সুধি লম কাৰণ অকলেতো যাবলে দিগদাৰ হ'ব ন অলপমান মোৰ
অ লগত হব মানে ঘৰকে হলে ভাল হয় আৰু অকল দুজন বা এজনে যাব
দিগদাৰ সেইটোোৱে সেইকাৰণে দাদাকো সুধিম সুধি পেলাই ভালকে পাতিম দিয়া মই
উ পাতি পিনি তুমি ক'বাত ক'ত যোৱা হয় মানে তেতিয়াহে বস্তুতটো প্লেনিংটো কৰিব পৰা যাব ন আ বাজেটৰ ওপৰত আহি যায় পইচা
অ অৰুণাচল ফালে ইমান নালাগে বাৰু দে আমি যাওঁতে কিন্তু নালাগে আমি মানে খুৱ বও তেনেকে
হোটেলত খাই দিলে হয় ঘূৰি আহিব কাৰণে হোটেলত খাই দিলে হ'ব
অ ন এবাৰ খোৱাাতটো কৰিলেই হৈ যাব যাওঁতে এবাৰ খালো অ আকৌ যদি ৰেজৰ্টত থাকো তাতো দিব বৈ খাবলৈ ধৰা বা বনাই খালে হৈয়ে যাব
উম
তেনেকেই হৈ যাব আৰু
তাকে এতিয়া ধৰা তুমি চঞৰ কৰি ল'বা ক'ত যোৱা অৰুণাচল যোৱা নে কাজিৰা নে ক'ত যোৱা
উম ঠিক আছে হ'ব বাৰু ভাবিম মই এইটো কথা
তুমি ভাবি পিনি কবা পাছত
ঠিক আছে হ'ব কম দিয়া চবেই ভাল লাগে অ চব জেগাই যাবলৈ মন যায় কিন্তু মইয়াই যাবই নোৱাৰো আৰু পঢ়িমেনে জেগাই ফুৰিমগেনেে তেনেককাা হয়
উম তাকে এতিয়া মইহে তোমাক তুমি যহ পাতি মেলি মোক আগতাকে জনাবা তেয়া মই ধুন অ অ তেতিয়া তোমাৰ মই ধৰা দে ত ফিক্স কৰি পইচা পাতি
অ কোনটো অ কোনটো দেতিয়া চবৰে মিলে তেনেকে
উম কোনটো উকত গ'লে ভাল হ'ব জুলাই মানটা
সেইটোৱে সেইটোৱে
উ ঠিক আছে তেতিয়াহলে তুমি হেৰি জনাবা
অ দিয়া জনাম মই ঠিক আছে
কোনটো ঠাইত খালি সোনকালে কবা আৰু
অ হব হব ঠিক আছে
উ উ
দিয়া ৰাখিছো